হেল্ল'
হেল্ল'
হয় নমস্কাৰ
হয় নমস্কাৰ
অঁ কি কৰিছে
একো কৰা নাই মানে ঘৰতে আছো আৰু
অঁ মই এনেই আছো টাইম পাছ কৰি আছো মোবাইলতে
অঁ মোবাইলতে টাইম পাছ কৰিছে মানে মোবাইলত আপুনি কি চাই আছে মানে ছ'চিয়েল মিডিয়াত মানে ইউজ কৰি আছো ন
চচিয়েল মিডিয়া বুলি তেনেকে ইউজ কৰা নাই এনেই লুডু খেলি আছিলো অকনমান টাইম
হয় লুডো গেমটোো খালে সেইটো
এ আপুনি কি কৰিছে বা
অ মই একো কৰা নাই এনে মানে এতিয়া টিউচন মানে কৰালে মানে
অ অ অ টিউচন কৰিলে
অ কিচ গৰি
অ ঠিকে আছে ঠিকে আছে কোনটো ক্লাছৰ টিউশচন কৰিলে আপুনি
ক্লাছৰ আপোনাৰ এইটো ফৰ ফৰ ফৰটিক্স
অ হয় নেকি
অ হয় গ্ৰুপ বেলেগ বেলেগ আছে আপোনাৰ আপোনাৰ মানে ফৰ পৰা মই মানে কি
অ হয় নেকি
হয় হয়
অ ঠিকে আছে টিউচন কৰাটোতো বহুত ভাল কথা হয়
মানে ঘৰত মানে থাকো এনে থাকো আৰু ফ্ৰী টাইম থাকো আৰু সয়া আজৰি আজৰি সময় আৰু ডিজাইনটো মানে
অ টিউচন মানে কি পাৰ্ট টাইম যম নিচিনা হৈছে আকৌ এ ফ ফ সময়ত ন কৰিব পাৰিলেতো বহুত ভাল
টিপোনাৰ এক্সিৰিয়েঞ্চ আহ আৰু
এক্সপিৰিয়েঞ্চো বহুত হয় হয় হয় অভিজ্ঞতা হয় টিউচন কৰিব লাগে হয়
উ হয় এনে আপুনিয়াৰ হয়নে আপুনি আৰু কি কি কৰে মানে ষ্টাডি কৰে ন কিবা জব
মই ষ্টাড কো কৰা নাই জবো কৰা নাই এনেে হাউচ ৱাইফ আৰু ঘৰ সংসাৰ চলাই আছো
অ আচ্ছা আপুনি হাউচ ৱাইফ হয়
হয় হয়
উম
মানে ঘৰৰ কাম কৰো আৰু
হয়
এনেকে চলি আছো
হয় ভালে
আহ আপুনি কি তিিবা পঢ়ি আছে নে নেকি? জব কিবা তেনেকে?
মই জব কলে সেনেকুৱা মই একো জব নকৰো মই একো পঢ়িয়ে আছো।
পঢ়ি আছে কি পঢ়ি আছে আপুনি?
মই বি এ পঢ়ি আছো।
অ, বিয়ে পঢ়ি আছে। হয়, ভাল কথা পঢ়িব লাগে। বিয়ে কোন চেমত এতিয়া?
বিয়ে ফাচ ছেম?
ফাৰ্চ ছেম।
হয়।
অ, তেতিয়াহলে সৰু ল'ৰা হ'লেও আপুনি টিউচনো কৰে।
অ, হ ।
হয়, হয়, হয়, ভাল বহুত ভাল কথা।
ম, সৰু হয়।
পঢ়িছে ইফালে টিউশ্যন কৰি
হয়, এনে আপোনাৰ এইটো ফ'ৰৰ পৰা ছিক্স লৈকে পঢ়াও আৰু ইমান মানে বেছি নাই নকৰো নক হয়, হয়।
পঢ়াব পাৰেটো ফাৰ্চ চেম হয়, হয়, হয়।
হয়, হয়, মানে টিচন টো মানে মই মানে কৰিব বিচৰা নাছিলো তাৰমানে আমাৰ ঘৰতে ঘৰৰে ওচৰতে মানে কিছুমান সৰু সৰু ল'ৰা-ছোৱালী আ মানে ক'লে দাদা উম, আমি এনে কিটশচনৰ দৰকাৰ হৈছে আমাক পঢ়াব অলপ এনেকুৱা কৰি কেনে মই পঢ়াওঁ আৰু
অ, হয়, হয়।
ভালে হয় দে
হয় গৰমৰ বন্ধ আহিছে। জুলাইৰ পৰা গৰমৰ বন্ধ হ'ব।
অ, গৰমৰ বন্ধতটো আৰু ভাল হ'ব টিউচন কৰিবলে।
অ, ভাল হ'ব
অ, আৰু দুটামানতো গোটাই ল'ব পাৰিলে আৰু বেছি ভাল নহয় নে?
হয়।
অ, ঠিকে আছে। কৰিব লাগে এইটো নিজৰে কিবা এটা হব ন' এনে এনে থ থকাতকে টিউচন কৰি হলতো কিবা এটা হ'ব।
উম।
নিজৰে পঢ়িবলৈ কিবা এটা হ'ব, মা-দেউতা থাকিলেওতো মা চব বস্তু মা-দেউতাৰ পৰাই খুজিব নোৱাৰি নহয়। তেনেকে ডিগ্ৰী পঢ়া মানে অকনমান চিনিয়ৰ আৰু অকনমান ডাঙৰ হৈছে আৰু নিজে কিবা এটকা দুটকা ইনকাম কৰিব পৰা আৰু
অ, অকনমান হৈছো ডাঙৰ।
উম, উম, হয়, হয়। আপুনি বহুত ভাল কাম কৰিছে টিউচন কৰি কৰিব লাগে।
মানে চব বস্তু আৰু মাৰ দেউতাৰ মানে কৰিব নোৱাৰি কিবা কৰিব লাগে যিমান আমি আমি যিমান সৰু সৰু পৰা আমি মানে বস্তুবিলাক ভাল কৰি থাকো সিমানে ভাল আৰু সৰুৰ পৰা সি শিকাটো বেছি ভাল।
বেছি ভাল হয়, হম।
আৰু মোৰ মানে এটা ই আছিল মোৰ মানে। আপোনাৰতো মানে মোৰ যোন মোৰ হ'ব মন আছে এইটো মই টচিং মানে হ'ব মন আছে, মানে শিক্ষক এজন, ইংৰাজী শিক্ষক হ'ব মন আছে।
অ', বহুত ভাল আপোনাৰ মেজৰ কিহত?
মেজৰ ইং ইংৰাজী বিষয়ত।
ইংৰাজী নেকি? বাহ ঠিকেই আছে ভাল বিষয় এটা আপুনি লৈছে।
হয়।
অ', আগলৈ কিবা তেনেকে পঢ়া প্লেনটো আন আগলৈ কি মানে?
আগলৈ মই এম এ মাষ্টাৰ ডিগ্ৰী পঢ়িম।
মাষ্টাৰ্চ কৰিব, অ', অ। ঠিকেই আছে।
আৰু এইটো আমাৰ এতিয়া টেট এক্সাম ।
অ', তেট আজিকালিতো তেট হয়। অ, তেট দিবলৈ হ'লে ডি এল এড টো লাগে বি এ
হয়, বি এ । সেইবিলাক মানে কোৱালিফাই, কোৱালিফাই কৰিম বুলি আশা কৰিছো।
উম, উম, ভাল কথা ভাল কথা। নহয়, এইমটো থাকিব লাগে। থাকিলেহে কিবা এটা কৰিব পাৰি, হয় নে? মনটো গলেহে আগ্ৰহতটো থাকিব লাগিব ন, আগ্ৰহতটো মেইন পঢ়াৰ ক্ষেত্ৰত। যিকোনো কামতে আগ্ৰহতটো বেছি থাকি তেতিয়াহে ভাল, ভালকে কিবা এটা ষ্টাডি কৰিব পাৰি। বা কিবা এটা আশা কৰিলেহে কিবা এটা হবগে পিছলৈ। তেনেক
উম, হয়। । এতিয়া হা আপুনি এতিয়া মানে অ', খোৱা-বোৱা হ'ল, অপোনাৰ হ'ল খোৱা-বোৱা।
। অ', খোৱা-বোৱা হ'ল বাৰু। চাহ তাহো খালো, খাই মেলি এনেই অকনমান বহি আছিলো। ।
অ', চাহ খালে ন? চাহ আপুনি এনে এনে- কি চাহ খায়, এনে ৰঙা চা
অ', দুইটাই খাওঁ। এতিয়া ৰঙা চাহেই খাইছো বাৰু, বিস্কুট চাহে খাইছো, ৰঙা চাহ। উ, দুইটাই ভাল পাওঁ, গাখীৰ চাহো ভাল পাওঁ। বেছি ভাল হয় অ। গাখীৰ চাহ খোৱাটো গেষ্ট্ৰিকৰ কাৰণে বহুত বেয়া।
আমাৰ অসমতটো আমাৰ চাহটো মানে জন
জনপ্ৰিয় হয়, সেইটোৱেই। অসমৰ মানুহে চাহ নোখোৱাকে চাহ নোকোৱাকে থাকিবই নোৱাৰি। চাহতোটো একদম চবৰে প্ৰিয় হয় আৰু।
উম, হয় হয়। চাহ আপুনি, হয় মই চাহ খাওঁ মানে মই চাহটো বেছি ভাল পোৱা, মানে দিনত আপোনাৰ মানে তিনিকাপ বা চাৰিকাপ এনেকা। মানে খাৱেই মই।
অ', হয় নেকি? হয় নহ। ময়ো ভাল, অহ ময়ো ভাল পাও বাৰু মই। মোৰ কেতিয়াবা তিনিবাৰ হৈ যায় আৰু, কেতিয়াবা দুবাৰ হৈ যায় আৰু মানে। কি ৰাতিপুৱা ৰাতিপুৱাতো লাগিবই আৰু চাহটো ৰাতিপুৱা খাও তাৰপিছত কেতিয়া ক মন গ'লে দুপৰীয়া বনাই মেলি খাও উম দুপৰীয়াটোতো ইমান হেৰি নহয় আৰু কেতিয়াবা বনাই খাও কেতিয়াবা না অ তাৰপিছত গধূলি টাইমত লাগে আৰু মোক
উ হয় সেইটো হয়, চাহ মই চাহ খালি বেছি মই ৰাতি খাওঁ কাৰণ মই ৰাতি মানে পঢ়িব লাগে মান
হয় হয় পঢ়া টাইমত চাহ খ চাহ খালে বহুত ভাল লাগে।
উম হয় টোপনিও ধৰক টোপন নাহে মানে,
উম উম মাইডটো কিবা এটা ফ্ৰেছ হৈ যায় আৰু
ৰাতি আপোনাৰ দুবাৰ মান খাওঁচাহ আৰু আৰু এনে ৰাতিপুৱা বেছি নাখাওঁ মানে ৰাতিপুৱা চাহটো খোৱা ইমান ভাল নহয়।
অ অ হয় নেকি
হয়
ৰাতিপুৱা আপোনাৰ খালী পেটত চাহটো এনেও খাব নালাগে মানে বেয়া বহুত বেয়া
বেয়া গেছৰ কাৰণেও প্ৰব্লেম হয় ন
অ গেছ যাম ন দিয়া
অ মই পানী চানী খায় ৰাতিপুৱা শুই উঠি পানী চানী খাই লওঁ পানী খোৱাৰ পিছত চাহ একাপ মান খাই দিওঁ আৰু
উম
অভ্যয়াস হৈছে আৰু মোৰ
হৈ গৈছে ন
উম
ৰাতিপুৱা আপুনি কি কেইটা বজাত উঠে
ৰাতিপুৱাতো মোৰ চাৰে পাঁচটা ছটা ছটা বজাত উঠো আৰু অ অ ৰাতি শু চাৰে দটা মান বজাত শুই দিও ৰাতিপুৱা ছটা বজাত উঠো তেনেকে আৰু
অ এনে ৰাতিপুৱা উঠি কিনে আপুনি ব্যায়াম কৰে নে
ৰাতিপুৱা উঠি কিনি অকমান ব্যায়াম কৰো বাৰু দেই এইটোটো বিশছ মিনিট বা আধা ঘন্টা আধা ঘন্টাতটো প্ৰায় হুৱোৱা নহয় বিশ মিনিট হলো ব্যায়াম কৰো মই কোচ খোজ কাঢ়ি দি অকমান চোতালতে তাৰপিছৰ ভিতৰতে অকনমান ব্যয়ায়াম কৰি দিওঁ কিবা এটা ভাল লাগি যায় মানে
উ হয় এইটো ভাল এইটো ব্যায়াম কৰাটো ভাল আমাৰ মানে শৰীৰৰ কাৰণেও ভাল এইটো মানে সৰু আমাৰ সুস্থ হৈ ত সুস্থ মানে কৰি তলে আৰু
উম ব্যায়াম কৰিব লাগে হয়
আপুনি কিমান টাইম ব্যয়াম কৰে ধৰ ৰাতিপুৱা সে আধা ঘণ্টা বা এক ঘণ্টা
এঘন্টাটো নহয় বাৰু আধা ঘন্টাও নহয় মই বিশ মিনিট মান কৰো আৰু ইমান ইমান টাইমো নকৰো বাৰু অ আধা ঘন্টাৰ পৰা এঘন্টা ভিতৰত কৰিব লাগে বাৰু ব্যয়ামটো
উম হয় হয় সেইটো হয়
মোৰ ইমান নহয় আৰু ভাত পানী বনোৱা মেলোৱা তেনেকে লাগি যাও যে
অ হয়
সেইটো কাৰণে বহুত অ এইটো কাৰণে টাইমতটো ইমান মিলাব নোৱাৰা হৈ যায় ৰাতিপুৱা আকৌ মানুহজনে ডিউটি ওলাই যায় তাৰ কাৰণে খানা বনাব লাগে তেনেকুৱা কথা আৰু ঠিক আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল
হয় হয় আপোনাৰ লগতো কথা কৈ ভাল লাগিল হয় ঠিক আছে